অ কি কৰি আছে।
এ পথাৰত।
হয় নেকি মই ঘৰত কাৰেণ্ট নাই যে বাহিৰত। ইমান গৰম এ গছৰ তলতে বহি
হাজিয়া হাজিয়া মাৰিব আহিছো ৰ'ব।
হয় নেকি? অ কি ৰোৱা কিবা? এতিয়া পানী নাই। পানী নাই যে। হয় নেকি?
অ মেচিনৰ পানী দি পেলাই ৰুৱা পুতি আছে। বহুত মানুহে পুতি আছে কিমান বাকি হেই কৰি আছে মোক। কৈছে, হেই কৰিবা। ৰোৱা পুতিবা নেকি? এ নেযাও নেযাও কৈছো আজিয়ে ৰোৱা পুতিব আহিছোঁ। ইমান ৰ'দ গৰম থাক
হয়, ভাল অ ঘৰতো থাকিব পৰা নাযায়। বহুত মানুহ বেমাৰ হৈছে। এতিয়া জ্বৰ হৈছে কেতিয়া জ্বত মানে থাকিব পাৰা নাই।
অ এনেও পথাৰত থাকি কিবা এটা ভাল লাগে, বতাহ মাৰি থাকে তে মানুহৰ লগত আছে যে কিবা এটা ভাল লাগিছে। তেও গৰম দিলে মানে ৰ'ব পৰা নাই আও।
অ এতিয়া খোৱা-বোৱা কৰিলা নে নাই?
অ, খোৱা-বোৱা কৰিলোঁ।
অ কি কি দিছে পইচা?
তাত দালি দিছে আৰু শুকান মাছৰ চাটনি দিছে।
হয়।
এ আৰু এটা কিহৰ চাটনি বুলি কৈছে, মই গমেই নাপালো আৰু চাটনিটো খাইছো এ খাই ভাল লাগিছে কিন্তু চাটনিটো।
অ নুসুধিলা কিয়? কেনেকে কি চাটনি বনাইছে?
সুধিছো কৈছে অ সুধিছো কৈছে কাচকলৰ হেৰি বাকলি না কি বুলি কৈছে। কৈছে ভাল লাগিছে। কাচকলৰ বাকলি ভাল লাগিছে, মই সুধিছো যে ইমান মজা লাগি গৈছে আপুনি খাই চাওক। নাম নকও আপোনাক।
হয়-হয়, এই কাচকলৰ আৰু এটা বনাব পাৰে নহয়। হেৰি অ কুচা কোচা কৰে যে সেইটো বনাব সপাই। কাচকলটো মানে কি মিক্সাৰত পৰা হেৰি মিক্সাৰত দি লৈ কেনে তাৰ পিছত তাত আকৌ দালি কেইটামান দিব লাগে। তাৰ পিছত পিঠাগুৰি নহলে আটা কেইটামান দিব লাগে। দি লৈ পোষ্টা কেইটা পুস্তা বিলাক বনাব লাগে। হেৰি হল ৰস, জলকীয়া, নহৰু, পিয়াজ এই চব পিচি কেনে তাত খানো। এ একদম ধুনীয়াকে মিল্ক ঢাক খুৱাই খাই যোৱাকে হেৰি কৰিব লাগে, এবাৰ মিক্স কৰি লৈ তেতিয়া তেলত দিব লাগে। আমি উম তেল পিঠা কেনেকে বনাওঁ বা ফুলৰি কেনেকে বন সেনেকে ধৰিলেও অকমান সৰু সকে ফুলৰিটো ধৰি লও হেৰি গোটা গোটাে বনাই হয় এইটো ধৰি লওঁক চতিয়াকে বনাব লাগে আও। বৰা যে বনাই সেনেকে দিপিনে তাৰ পিছত কি কৰিব লাগে বিলাহী যে
হা।
টেঙাই হওক বা মিঠাই হওক, ডাঙৰ ডাঙৰকে বজাৰৰ বিলাহীটো সৰু সৰুকে কাটি কাটি ধুনীয়াকে মানে বনাব লাগে। বনাই লৈ থোপ থূপ থূপিয়াকে বনাই অলপ পানী দি ধুনীয়াকে ছিটাব লাগে। বিলাহী সিজি উঠাৰ পিছত দুবাৰ মান মজলাই দি সিজি তাৰ পিছত সিজি উঠাৰ পিছত এতিয়া পুটাকিটা পেলাই দিব লাগে। পেলাই দি তেতিয়া অকমান আঠা আঠা আঠা হয় যাতে সেনেকোৱা। ইমান ভাল লাগে খাই। কেতিয়াবা খাই পাইছানে?
নাই, মই এইটো বস্তু খোৱা নাই। কিন্তু আজি আজিয়ে আপোনাৰ তাত শুনিছো। আজি কাচকলৰ হেৰি বাকল যে ভত্তা বনাই মই আজিহে খাইছো দেই।
আমি কাচকলৰ বাকলি ভট্টা খোৱা নাই আমি, কিন্তু হেৰি খাইছো এই কুটাটো বনাই খাইছো আৰু
অ মই আজি খাইছো কিন্তু ভাল লাগিছে মই বাইদেউক সুধিয়ো কিন্তু কোৱা নাই লাষ্টত লগৰ বাইদেজনীহে কৈছে কৈছে তুমি বোলে ভতা খাই বোলে পোৱা নাই নেকি মই বোলো কিয় কৈছে এইটো কাচকল ভৰ্তা হয়। হয় মই বোলো মই এদিনো খাই পোৱা নাই যে কিবা এটা ভাল লাগিছে কিন্তু খাই, মোক কি-কি কেনেকে বনাই মোক কি কি দিয়ে কৈ দিবাচোন তেতিয়া কৈছে মই একো দিয়া নাই কাচকলো বাকলিটো অলপ বইল কৰিছোঁ বইল কৰি পেলালে চেপি পেলাই পানী খিনি পেলাইছো নহৰু আৰু অলপ আদা দিছো কেঁচা জলকীয়া দিছো দি মেলি ধুনীয়াকে পিচি দিছো হয় মিক্সাৰ থাকিলে মিক্সাত দিবা নহ'লে এনেই পিচি দিবা কৈছে তেতিয়া চাবাচোন কি মজা লাগিব খাই আৰু তাৰ লগত হেৰি কৈ
খাই খাই ভালপাইছ যদি সেনেকে বনাই খাবাচোন বাৰু তথাপি এনে কাচকলৰ কিনি আনে নহয় বাকলিটো এনেই-এনেই যায় দেই। এ যদি এতিয়া-এতিয়া বাকলি ইমান সোপাই এনেইয়ে যায় যদি পিটিকা বনাই খাব পাৰে নহলে তেতিয়া আমি ফ্ৰিজত থৈ পেলাই খাব পাৰিম।
হয় তাকে মইতো নাজানো ইমান খিনি আজি যে শিকাই দিছে আৰু হেৰি কৰা আৰু মই কাচকলৰ বাকলি ইমান ধুনীয়া ধুনীয়া ডাঙ-ডাঙৰ কোনোবা এদিনাখনি আনে মানুহজনে মই পেলাই দিওঁ। অঁ পেলাই দিওঁ মই। মই নাজানো আজিহে গম পাইছো যে এইটো বস্তু যে এনেকে খাই।
অ কাচকলৰ এনে কাচকল দাইলত দি খালেও খাই ভাল লাগে আকৌ ভাজি ভাজি ভাজি খাব লাগে
ভিটামিন হয় বোলে তেজৰ কাৰণে বোলে ভাল কম জুৰি। কাচকল হেৰি মই কিন্তু বস্তুটো খাই কেহা পাও যিকোনো চাটনিটো বেয়া পাইছো কিন্তু আজি
অ চাটনিত মানে কি নিমখ জলকীয়া, আদা, নহৰু চব দিছে যে পিচি সেই কেহাটো মানে নাইকিয়া কৰি সেইটো
হয় মই এনেই ধৰক দালি চালিৰ লগত বনালে কিছুমানে কাচকল ভাজি কৰি খায় ভাল মোৰ একেবাৰে ভালে নাপাওঁ আৰু এজাত কি বুলি কয় হম
আমি আকৌ স্কুলত হেৰি বনাও যে সেনেকে কুৰ্তা এতিয়া ল'ৰা -ছোৱালী বিলাকক তেতিয়া এটা-এটা দিওঁ তাৰপিছত দালি বনাই দিওঁ সেয়া সেনেকেই খাই। নহ'লে কাচকলটো হেৰি কৰো দাইলৰ লগত দিওঁ দাইলৰ লগত দি সেনেকে এটকো-এটকো দিওঁ আৱ আৰু কি খোৱা যেনাই কাচফলটো কেনেকে দাইলত দিলে কেনেকে খোৱা নাই ডাঙৰ ডাঙৰ কে কাটি দি তেতিয়া মানে সৰু ল'ৰা-ছোৱালীয়ে কামুৰি খালে তেতিয়া সেইটোতহে আমি এতিয়া চব মিহি মিহিকে কাটি সেনেকে বনাও। এতিয়া আমি ট্ৰেইনিং মাৰি ছিলো আমাক ট্ৰেইনিং দিছিলে যে সেই ট্ৰেইনিং মাৰি আহোতে ট্ৰেইনিঙত সেয়া ছাৰকেইটাই শিকাই দিছে কৈছে সদায় পাছলি কাটিলে ডাঙৰ-ডাঙৰকে কাটিব লাগে তাৰ পালে তাত তেতিয়া যে কামোৰ কৰাটো সুবিধা হৈছে
হয়-হয় পোৱা নাযায় আৰু এৰি যে পানীলাও আপোনালোকৰ কি লাও বুলি কয় নাজানো পানীলাও চাত নি কৰে বোলে বাকলটো। আৰু অ বাকলিতো ভাজি খাই আলুৰ লগত দুটা আলু বা এটা আলু দিব লাগে ভাজিলে বোলে বহুত মজা লাগে মই
অ তিনি মিনিট ভাজি খালে খোব ভাল লাগে খাই পাইছ আকৌ ৰঙালাও বাকলি
অহ, ৰঙালাও বাকলিটো খাও পানীলাও বা- বাকলি এদিনো খাই পোৱা নাই কিন্তু ৰঙালাও বাক বাকলিটো খাইছো এতিয়া মই আজি দুটা বস্তু- দুটা বস্তু মানে হেৰি পাইছো আৰু
উম
তে আজি গম পাইছো যে এইটো বাক বাকলি আৰু এইটো বাকলি খাই বুলি মই আগতে গম নেপাওৱেই।
হয়-হয় অ খাও আমি কা কলৰ বাকলিটো খাই পোৱা নাই বাৰু এই পানীলাও বাকলিটো খাইছো তাৰ পিছত আকৌ এয়া ৰঙালাও বাকলিটো খাইছোঁ। আকৌ ৰঙালাউ গুটিটো- গুটিটো খাই পাইছা নে নাই?
অহ, গুটিটো মই কি কৰো যানে উশাহ চাউল যে আছে উশাহ চাউলৰ লগত মই তেলত ভাজি খাওঁ হেৰি কি কয় ৰঙালাউ গুটি আৰু এই উখা চাউল।
সেই আমি নাখাও সেই গুটিটো কি কৰো ভালকে ধুই পেলাই তেতিয়া আনকে কেৰাহীত ভাজি খাওঁ ফুটি উঠে নহয় তেতিয়া বাদামৰ নিচিনা লাগে খায়।
হয় নেকি মই সেনেকে খাই পোৱা নাই মই চাউলৰ লগত ভাজি খাইছো।
ফুলৰ লগত ভাজি খাই পোৱা নাই বাৰু।
হয়, সেনেকে খাইয়ো ভাল লাগে আপুনি এদিন খাবচোন তেতিয়া ক'ব। বহুত ভাল লাগে অলপ খালি মিঠাতেল দি পেলাই চাউলটো ভাজিবা। আৰু গুটিকেইটা ভাজিবা ভাজি লৈ পেলাই মি
মই আজি মানে হেৰি ৱাতা খোৱা-বোৱা গল ভাত খালো আজি মানে নোখোৱা বস্তু এটা খাইছো বাইদেউ এজনীয়ে কৈছিলে ইয়াৰ লোকেল মুৰ্গী যে লোকেল মুৰ্গীটো হেৰি উহাম ভালকে বনাই লৈ একদম তিনিবাৰ চাৰিবাৰ চাই লৈ এই কোলা কচু যে
হয়
কোলা কচু তেতিয়া কাটি আনি দীঘল -দীঘল কাটি তেতিয়া তাৰ লগত দিব ভাজিব আই ধৰি লক মাংস খিনিৰ লগত দিব লাগে।
হয়।
উম, তাৰ পিছত খাৰ অকমান দি চটিয়াই তেতিয়া একদম ঢাকন মাৰি থৈ দিব লাগে বহুত ভাল লাগে। এয়া ধৰি লও উম তেলটোৰ লগত হে খাই বহুত ভাল লাগে।
অহ, মই কিন্তু খোৱা নাই-নাই-নাই
আজি মই আজি মই বনালো- আজি মই বনালো খাই বহুত ভাল পালো। হেৰি দিছো এই লং, ইলাচী অহ মই মানে খাই পোৱা নাই। যে আজিহে বনাইছো, লং, ইলাচি দিছো আৰু আদা দিছো পিয়াজ দিছো, দি লৈ তেলতে ভাজি লৈ তাৰ পিছত আদা, নহৰু, পিয়াঁজ ভাজিছো দি লৈ তেতিয়া সেইখিনি মছলা- চছলা দি তেতিয়া সেইখিনি বনাই তেতিয়াহে কোলা কচু খিনি বাছি দিছো।
হয় -হয়
খাৰ অকমান দিলে বহুত ভাল লাগে খাই খাই চাবাচোন সেনেকে এদিন।
এদিন মই মানে বনাই পেলাই খাই চাম তেও আপুনি বনালে মোক এদিন খুৱাই চাব তাৰ পাছত মোক দেখা খাই দিব তেতিয়া মই আপোনাৰ নিচিনা বনাম। সময় -সময়ে নোপাওঁ এতিয়া পথাৰত এতিয়া সময়ে নোপাও এতিয়া পথাৰত যাওঁ এতিয়া আকৌ পথাৰৰ পৰা আহি লৈ পেলাই ঘৰক কাম আছে ঘৰত গৰু, ছাগলী আছে বহুত যত্ন হয় তে আৰ বহুত দিগদাৰ হয়।
থাকিলে দিগদাৰ এতিয়া আকৌ পানী চানী খুৱাব লাগে। গৰমৰ দিনত পানী নোখোৱালে আৰু ন। এতিয়া যে পথাৰত গৈছা পানী কোনে খোৱা?
নাই গৰু, ছাগলী লৈ আহিছো ওচৰতে পথাৰত আহিছো গৰু, ছাগলী উম গৰু, ছাগলীকেইটাও লৈ আহিছোঁ। ইয়াতে পুখুৰী আছে পুখুৰীতে পানী খুৱাইছো।
অ
এতিয়া মানে পথাৰত পানী দুনি খোৱাই লৈ পেললে অকমান চেঙাত পানী থৈ দিছো।
হয়।
তাৰ পাছত এতিয়া অলপ ঠাণ্ডা পৰিলে তেতিয়া পথাৰত দি দিম আৰু আকৌ।
অ ঠিকে কৈছে নহলে আহোতে তেতিয়া আহিবা
অ একেবাৰে, অ একেবাৰে গৰু, ছাগলী একেবাৰে মানুহো আহিম গৰু, ছাগলী আহিব এতিয়া মানুহজনৰ কামত গৈছে। চাৰিটা বাজি নহলে পাঁচটা বাজি মানতে হে আহিব।
অ সকেই আহিব সময় হলেহে। কৰা আকৌ ন আহ এতিয়া মানে দিনে শ ছশ টকা হাজিৰা এতিয়া যদি ইমান কম সময়তে আহে হেৰিত ব্যস্ত বেয়া বুলি ক'ব নোৱাৰো।
হয় হয় এতিয়া আমাৰ এদিগি অ দিয়ে আমাৰ এদিগি চ এশ টকা নহয় বাইদেউ চাৰিশ টকা পাঁচশ টকা হাজিৰা দিয় হাজিৰা।
হ'ব দিয়া নহ'লে পিছত কথা পাতিম তুমি যেতিয়া পথাত আছা যেতিয়া আবেলিকে কথা পাতিম বাও তেতিয়া আহিবা হা।
হয় হ'ব দিয়ক ৰাখক।